হেল্ল'।
হেল্ল'।
ক'ত আছা?
আছো ঘৰতে, তুমি ক'ত?
ময়ো ঘৰতেই। কি কৰি আছা?
মইতো এনেই ৰখি আছো, তুমি কি কৰি আছা?
পঢ়ি আছো, ঘৰতেই। চাহ পানী খালা?
চাহ খালো। তুমি খালা?
খাইছিলোঁ, ছটামান বজাত।
উম হয়। মইও সন্ধিয়া টাইমতে খাইছিলোঁ। অ' ঘৰত সকলোৰে ভাল, তোমালোকৰতো ভালেই।
অ', ভালেই, তোমালোকৰ?
এতিয়া কি কিবা কাম চাম কৰি আছা, নে এনেই ৰখি আছা?
এনেই, পঢ়ি আছো, তুমি?
কৰ'বাত, যোৱা টোৱা হয়নে নাই, ফুৰিবলৈ?
যোৱা নাই এতিয়া লৈকে।
অ' মই তোমাৰ এই, অ মই তোমাৰ, অ' মই তোমাৰ তিনিদিন মান আগত। এই কাজিৰঙা গৈছ। কাজিৰঙা গৈছিলো তাৰ পিছত আকৌ পৰহি যে, পঢ়ি থাক। পৰহি তোমাৰ অৰুণাচল গৈছ। অৰুণাচল যে জাগাটো বহুত ভাল। অ পাহাৰী এলেকা না, অ' পা তোমাৰ এই পঢ়ি এই মানে, মানে, এই পতককে মানে ঠিক হৈ গ'ল যে লগৰ দুই তিনিটা আছিলেই।
উম।
যোৱা হৈ গ'ল তোমাৰ আৰু এলেকা একদম পুৰা, একদম, একদম চিনাৰীটো যে, বহুত মজা। চিনাৰীটো বহুত মজা। একদম পাহাৰ চাহাৰ আছে, গৰমো নাই, একদম বতাহ আহি থাকে আকৌ। পাহাৰৰ চিনাৰীটো বহুত প্ৰাকৃতিক দৃশ্যতো বহুত মজা। ওখ ওখ পাহাৰ। অ', তোমালোক গলে ভালকে চাব পাৰিবা।
আৰু, কেনেকুৱা ব্যৱস্থা, ভাল লাগে ন?
অ' ভাল একদম পুৰা ভাল। অ, গাড়ীৰে একদম পাহাৰ চাহাৰ মানে, প্ৰাকৃতিক দৃশ্যৰ কাৰণে বহুত
গৈ কেনে চাব পাৰিবা ভালকে। বৰফ তৰফ এতিয়া পৰা নাই কিন্তু বৰফ-বৰফৰ কাৰণে তোমাৰ শীত-শীতৰ দিনত যাব লাগিব শীতকালত। ঠাণ্ডা দিনত যাব লাগিব।
ঠাণ্ডা দিনত গ'লে বৰফ পৰে ন?
অ অ, পোৰা বৰফ পৰে। তোমালোকে গ'লে এতিয়া গ'লেও ভাল লাগে কি মানে একদম যদি যাৰ মানে প্ৰাকৃতিক দৃশ্য চাই ভাল লাগে।
অ।
ধৰা পাহাৰ চাই ভাল লাগে, গছ গছনি, পৰ্বত।
প্ৰাকৃতিক দৃশ্য চায়েই ভাল লাগে বেছি, অ।
দে অৰুণাচল-অৰুণাচল জেগাতো দে একদম বহুত মজা। যোৱাৰ আশা আছে তোমাৰ? ঠাণ্ডা দিনততো বহুত মজা একদম বৰফ চৰফ অ অ বহুত মজা কিন্তু ঠাণ্ডা অলপ ঠাণ্ডাটো বেছি লাগিব সেইটোৱেই কথা।
বেছি লাগিলেই ভাল।
অ' এই তোমালোকৰ যে কেইদিনমান আগতে যে শুনিছিলো কৰ'বাত গৈছিলা যে কৈছিলা। ক'ত গৈছিলা দেখোন এই ফটো চটো যে, অ ফটো খিনি চাইছিলো যে বহুত হয় হয়। ফটো খিনিযে চাইছিলো বহুত ভাল, অ বহুত ভাল লাগিছিলে। অ মই ভাবিছিলোঁ তোক ক'ত গ'ল ইয়াৰ?
বহুত ভাল লাগিছে শ্বিলং গৈছো, তাৰপিছত তিনিদিন মান থাকিলো।
অ অ, বহুত ভাল লাগিছে ন?
তুমি, মোক বহুত মজা। তেনেকুৱাই প্ৰাকৃতিক দৃশ্য আছে, উ তোমাৰ, হেৰি আছে ছে, নলা
হয়। তোমালকতো ইয়াৰ পৰা, হয়। তোমালোকতো ইয়াৰ পৰা গাড়ী ৰিজাৰ্ভ কৰি লৈ গৈছিলা ন?
অ', ইয়াৰ পৰাই গৈছিলো ৰিজাৰ্ভ কৰি।
ৰিজাৰ্ভ কৰিয়ে যাব, অ ৰিজাৰ্ভ কৰিয়ে যাব লাগিব ন? নহ'লে ইমান লেঠা লাগি যাব। অ', গাড়ী বদলাওতে বদলাওতে হয়।
বহুত ভাল ভাল প্ৰাকৃতিক দৃশ্য, বিভিন্ন ধৰণৰ গছ গছনি মাৰ চৰাই চিৰিকটি, এইবিলাকো দেখা পাইছো
উম উম।
তোমাৰ হেৰি ছুইমিং পুল ডাঙৰ ডাঙৰ
অঁ, হত
ৱাটাৰ-ৱাটাৰফল।
হয়।
তেনেকুৱা পাহাৰ বহুত ভাল। তোমাৰ, গ'লেই মনটো ভাল লাগিব। দৃশ্য, তোমাৰ ৱাটাৰ ফল, পানী। পাহাৰৰ পৰা পৰি আছ লাগে চাই।
হয়।
বহুত ম'জা লাগে।
হয়। মই মানে যাম ব হয়, মই যাম বুলি ভাবিছিলো। বাট এতিয়া নাযাওঁ মানে। এই,
তে' ঠাণ্ডা দিনত যাবা, ভাল লাগিব।
অ', ঠাণ্ডা দিনত যাব লাগে, কিন্তু মই মানে ভাবিছিলো এই জুলাই মাহত যে এই যাম বুলি ভাবিছি।
এইফালে এইকেইদিনৰ ভিতৰত, ওচৰত কৰ'বাত যাও নে কি, কাজিৰঙা-তাজিৰঙা যাবা নি?
যাবা?
কাজ ওচৰতো কাজিৰঙাই ভাল আছে।
অ'।
কাজিৰঙাত যাব লাগিব, গাড়ী এখন মিলাই। কেনে? চাৰি পাঁচজন। কাজিৰঙা গলে, আকৌ আমি জীৱ জন্তু বোৰ
খাব পাৰি।
হয়। হয়।
বিভিন্ন ধৰণৰ হাঁ
জীপ চাফাৰী কৰিবা নেকি কাজিৰঙা ক'লে?
কৰিম। খৰ্গ চাবলৈ মন আছে, গড়ৰ চাবলৈ মন আছে। অ'
হয়। এ বহুত আছে গড় কাজিৰঙাত।
উ, অ'
আমাৰ কাজিৰঙা যে। কাজিৰঙাটোএশিঙীয়া গঁড়ৰ বাবে যে বিশ্ববিখ্যাত, এইটো জানা নে? অ', অ', বিশ্ববিখ্যাত। বিশ্বৰ বিভিন্ন দেশৰ পৰা বিভিন্ন দেশৰ পৰা গৰ চাবলৈ আমাৰ অসমত কাজিৰঙাতে আহে মানুহ।
অ', অসমৰ ভিতৰত কাজিৰঙাহে বিখ্যাত।
অ' অসমত কাজিৰঙা এইটো গঁড়ৰ কাৰণে বিখ্যাত, বিভিন্ন
অ', কিতাপত পাইছোঁ তো, বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহিছে, কি কোনে কি কৰিছে গোটেই মানে কিতাপত পাইছোঁ, ক্লাছ টেনত। যাব লাগিব তেতিয়াাহ'লে ইলাবা
আহ, অ', কলৈ অ', যাব লাগিব।
তুমি এতিয়া হেৰিত যাবা নেকি?
কত?
শ্বিলং যাবা নেকি কেইদিনমান পিছতে?
শ্বিলং এতিয়াও নাযাওঁ, মানে জুলাই মাহত যাম বুলি ভাবিছোঁ যাবা নেকি?
গ'লে, তুমি গ'লে মইও যাম।
অ', তেতিয়াহলে ভালেই হ'ল দিয়া, তেতিয়াহ'লে তুমি আমি চাৰি পাঁচ জন মান মিলাই কেনে যাম যাম তিনিদিন তিনিদিন মানৰ কাৰণে যাম নে কি কোৱা?
অ', ভাল লাগে, গোটেই বস্তু চাব পাৰিম ভালকে, ভালকে বুজিব পাৰিম।
অ, তাত হোটেল চোটেলৰতো ব্যৱস্থা আছে ন, ভাল।
অহ, ভাল
অহ, ঠিকেই আছে।
হোটেল থকাৰ ব্যৱস্থা পুৰা ভাল।
উম। এই শ্বিলং মানে তোমাৰ অ, ' শ্বিলং মানে বিভিন্ন ঠাইৰ পৰা মানুহ আহি যায়, সেইকাৰণে সিহতে আগৰ পৰা হোটেল চোটেলৰ ব্যৱস্থা টো কৰি ৰাখি দিয়ে, অ', অ', 'এই এই আমি যদি যাওঁ, তেতিয়াহ'লে তেতিয়াহ'লে অনলাইনতেই বুক কৰি দিম যোৱাৰ আগতেই
লোৱাৰ আগতে বুক কৰিব লাগিব নহলে বহুত দূৰ উম। নহ'লে বহুত অ, ' নহ'লে বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে পিছত পোৱা নাযায়। বহু এনেই বহুত ভাল ঠাই এইটো মানে
হয়।
শ্বিলং ভূ প্ৰাকৃতিক বিশ বহুত ভাল
অ, কিন্তু শ্বিলং আৰু অ, 'অ, 'কিন্তু শ্বিলং আৰু অৰুণাচলৰ ঠাইবোৰ যে প্ৰায় মানে মানে চেম চেম যেন লাগে ন' পাহাৰ পাহাৰ বিলাক অ, 'পাহাৰ বিলাক একে একে লাগে অ'। অ, অ, কিন্তু শ্বিলং আছে আকৌ।
উম। অ'।
ঝৰ্ণ দেখিলে গা ধুব মন যায় ন?
অ, গা ধুব মন যায়
গৰম দিনততো বেছি।
গৰম দিনততো আৰু বেছি।
হায়
তেতিয়াহ'লে মিলাই চোৱা আগতে সেইটো কাজিৰঙাটো মিলাই।
অ কাজিৰঙাটো ওচৰতে আছে না অ হয় কাজিৰঙা ওচৰতে আছে না এইটো মানে এই দুই তিন দিনৰ মৰত দুই তিন দিনৰ ভিতৰতে যাম ন
অহ
অ দুইতিন দিন ভিতৰত এম চাৰিজন মান যাম নে কি কোৱা
আৰে চাৰি পাঁচজন ললেই হ'ল
অ বেছি অ বেছি মানুহ গলেও মানে ইমান হুলুস্থুল হুলুস্থুল হৈ থাকে। সেই গাড়ী এখন ৰিজাৰ্ভ কৰিব লাগিব
তুমি মিলাই কেনে
আহ তেতিয়াহলে যাম তিনি চাৰি দিনৰ পিছত ন
হয়।
মেইছোৱা
ঠিক আছে হ হ'ব নে কি
অহ ব